শুনিছেনে
অ অ আহিছে ভইচ
অ কি কৰিছা?
মই এনেই আছো। তুমি?
মইয়ো এনেই আছো।
অ পিছে খবৰ পাতি কেনে?
মোৰ খবৰ ভালেই। তোমাৰ কেনেকুৱা?
অ মোৰো ভালে ইমান বেয়া নহয় ঠিকে।
অ পঢ়া-শুনা কেনেকুৱা চলিছে?
পঢ়া-শুনাতো মোৰ শেষ হ'ল এই এইটো বছৰ খতম হ'ল।
আচ্ছা তোমাৰ ডিগ্ৰী কমপ্লিট হ'ল
কমপ্লিট মানে এতিয়া ৰিজাল্ট আহিব সেইটোনে ৰখি আছো।
হয় হয়
উম তোমা
মই এইবাৰ ছেকেণ্ড চেমিষ্টাৰৰ একজাম দিছোঁ।
অ কোনটো কলেজৰ পৰা পঢ়ি কোনটো কলেজত পঢ়ি আছা?
মই এছ বি দেওৰা কল লেজত
অ আচ্ছা এইচ বি দেওৰা ভালে হয় কলেজটো। নামতো বহুত শুনিছো মই।
হয় হয় আৰু তুমি
আমি ৰাতি যাম
মই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ পৰা পাছত হম এইবাৰ
হয়, হয়। বাকী তুমি ঘৰতে আছা?
অঁ মই ঘৰতে আছো, তুমি?
ময়ো এতিয়া মানে গাঁৱলৈ আহিছো মই ফুৰিব। গৰমৰ বন্ধ বুলি।
ঠিকে ভালে, অঁ ঠিকে ভালে তেতিয়াহ'লে। ঠিকেই তোমালোকৰ মানে- গৈছো মানে বৰষুণ দি আছে ন এইকেইদিন আৰু। গৈছো অলপ ৰ'দ চদ দি আছে ন নহ ত আমই অলপা। অৰুণাচলৰ ফালে গৈছিলোঁ।
হয়, হয়।
উম ত আৰু তুমি আৰু ক'ত গ'লা পিছে?
মই এনেই আৰু বেলেগ ক'তো যোৱা নাই। গাঁৱলৈ আহিছো আৰু অঁ ইয়াতে মানে এনে ঘূৰি ফুৰি আছো আৰু। বোলে কালি পেহীৰ ঘৰত, কালি মামাৰ ঘৰত তেনেকে আৰু। আৰু ইয়াতে আগৰ মোৰ আগৰ যেতিয়া মানে ইয়াত বন্ধু বান্ধৱীবোৰ আছে। ন। ত' সিহঁতৰ লগতো মানে অলপ আবিলতে মই কথা পাতো, এবাৰ ওলাই যাওঁ, এনেই ফুৰিব তেনেক- কে আৰু।
অঁ ভালেই তেতিয়াহ'লে এনেকুৱা। মানে তোমাৰ গাঁৱত মানে আ বন্ধু বান্ধৱী আছে মানে আগৰ।
আছে আছে মানে খৰৰ কাষৰে তেনেকৈ আৰু।
অঁ ঠিকে মানে অকলশৰীয়া মানে অনুভৱ নহয় তাতে মানে।
নাই নাই, নহয় নহয়। ঘৰৰ ওচৰত- ওচৰতটো আছে বান্ধৱী দুজনীমান তাৰপিছত আগতে মই- এতিয়াও ক্লাছ ওৱান টু মানে পঢ়িছিলোঁ ইয়াতে পঢ়িছিলোঁ। ত' তাৰে মানে তাৰে ফ্ৰেণ্ড বন্ধু বান্ধৱী মানে এতিয়াও আছে। আছে ন ইয়াতে, তো সিহঁতকো লগ পাওঁ কেতিয়াবা ৰাস্তাৰ ফালে ওলাই গ'লে। সিহঁতৰ লগতো কথা পাতোঁ যেনে হয়।
ঠিকে ভালে আমাৰ বাকী আৰু সেইয়াই ভালে - ভেকেশচন টো ভালে যাই আছে মানে।
হয় হয়, তুমি জানাইচোন আৰু বন্ধু বান্ধৱী মানে সেই- ৰিলেশ্যনটো কেনেকুৱা হয় নে।
অঁ সেইটোয়ে ঠিকে ক'লা তুমি।
খুব ভাল লগা-
আগতেতো আমি বহুত মানে ফুৰিব গৈছিলোঁ। আজিকালি হে মানে এতিয়া মানে এইটো মানে- ছিক্সছেমৰ এক্সাম আছিল ন, ত আমাৰ বি এ এক্সাম কাৰণে পঢ়ি আছিলো মই। পিছে তোমাৰ কি ষ্ট্ৰীম হয় আৰ্টচ নে কমাৰ্চ?
অঁ মোৰ আৰ্টচ এ হয়।
অঁ ঠিকে তেতিয়া হ'লে ভালে।
হয়, তেনেকে। মোৰ এছ এম এছ ডিপাৰ্টমেণ্ট হয়।
অ‍ঁ ভালে চোন তেতিয়া হলে। মানে তোমালোকৰ পৰা অসম অঁ মই মানে বেলেগ ডিপাৰ্টমেন্ট আছিল।
অ আচ্ছা তুমি কমাৰ্চৰ
নহয় আৰ্টছ কৈছো আৰ্ট
তুমি আৰ্টছৰ নেকি
অ আৰ্টছৰ মই এইবাৰ আৰ্টছৰ পৰা দিছো
অ আচ্ছা দেন তুমি কেনেকুৱা পালা পঢ়ি ইমান বছৰে পঢ়া তোমাৰ মানে অভিজ্ঞতা কেনেকুৱা হ'ল
অভিজ্ঞতাটো অমান ভালে লাগিল পঢ়ি কলেজত ইমান মানে এটা মানে যিমান দীঘলীয়া যাত্ৰা পঢ়া মোৰ ক্লাছ ওৱানৰ পৰা একদম পুৰা ক্লাছ এইটো একদম ডিগ্ৰী ছিক্স চেম লৈকে কৰি লো আৰু এ ভালে লাগিল পঢ়ি ইমান মানে মাজতে যে আমাৰ কৰোণা যে হৈছিল সেইখিনি টাইম ইমান মই ভাল লগা নাই মানে বাকী তুমি এইকেইদিন এই কেইটামান ভেকেশ্বন আছে তুমি ভালকে ফুৰি লোৱা কাৰণ ডি ডিগ্ৰী ফিফ চেম যেতিয়া পাবা তেতিয়া আৰু ফুৰিব ন নোৱাৰিবা আৰু
অ অ সেইটোৱে হয় হয় হয়
অ সেইটোৱে ঠিকে তেতিয়াহলে
কলেজৰ জীৱনটো কেনেকুৱা গ'ল ভালে গ'ল নে
মানে দুয়োটা ভাল বেয়া মাজত দুটাই দুয়োটা হৈছে মোৰ জীৱনটো কলেজত বেয়া যোৱা নাই
কিয় হয় হয়
মানে সেইটোয়ে এটা হ'লে মানে অলপ গমেই পালা কলেজত যিমানো কাজিয়া চাজিয়া ত হয়ে আৰু লগৰ মাজত অলপ সেইবোৰে আৰু সেইটো মানে অলপ মানে বেয়া যোৱা নাই মানে জীৱন
থাকেই আৰু হয় হয় হয় কলেজৰ জীৱন টো খুই ভাল লগা আমাৰ স্কুলত যে বেছি মানে স্কুলত চি বি চি বুলি ক'ব গ'লে আগতে আমি স্কুলত গ'লে মানে যেতিয়া আমি স্কুলৰ গেটৰ ভিতৰত সোমাওঁ চ একদম চুটি নোহোৱা লৈকে আমাৰ ওলাব নি
উম এইটোতো কৈছো আগতেটো স্কুলত এনেকুৱা আৰু ইমান মানে ৰখি থাকিব লাগে স্কুলত আজি কিন্তু কলেজত এইটো নহয় এইটো মানে ভাল আৰু
আমনি লাগি যায় হয় হয় আমাৰ আমনি লাগি যায় মানে ঘৰ যাব মন যায় স্কুলত থাকিব মন নাযায় ৰন যেতিয়া আমি ঘৰ যাওঁ মানে স্কুলত আমি নেক্স দিনা নাহো নেকি আৰু বেলেগ দিনা খন তেনেকুৱা লাগে হয়নে আহিব মন নাযায়
অ সেইটোৱে মানে স্কুলত যেতিয়া আছিলো তেতিয়া মানে ভাল লগা নাছিল
দিলে
মানে আগতে যেতিয়া স্কুলত পিছিলো স্কুল যাই ভাল নালাগে এতিয়াহে অ কোৱা কিবা কৈ আছিলা
হয় কিন্তু আগতে মানে কিন্তু এনেকুৱা আছিলে আগৰ জীৱনটো আমাৰ খুবেই ভাল আছিলে কাৰণ আগৰ আমাৰ স্কুলৰ জীৱনটো খুব ভাল আছিলে আমাৰ কাৰণে বেয়া আছিলে কিন্তু কিন্তু, ক'ব গ'লে এতিয়া আমাৰ মানে সেইটো অনুভৱ হয় যে আমাৰ স্কুলৰ জীৱনটো বহুত- তেই ভাল আছিলে হয়নে আমাক আমাক শিক্ষকে যেনেকে কয়- আমাৰ শিক্ষকে যেনেকে কেনেকৈ পঢ়িবা আমি পঢ়ি পেলাই আহোঁ। আমি ইমান ভয় কৰি মেলি পঢ়ি পেলাই আহো। আৰু আমাৰ তেতিয়া মানে আমাৰ এটা এনেকুৱা চিন্তা আছিলে যে এইটো ন- পঢ়িলে আমি স্কুলত গালি খাম। বা মাৰ খাম হয় নে আমাৰ সেইটো ভয়তে আমি পঢ়িছিলো আমাৰ মোৰ মনোছ- যুক্ত আছিলে, কিন্তু এতিয়া কি হয় মানে- যেতিয়া আমি কলেজত গৈছোঁ কলেজৰ মানে এনেকুৱা হৈ যায় যে নপঢ়িলেও হ'ব। নপঢ়িলেও আমাক শিক্ষকে একো নকয় হয়নে। মানে এনেকুৱা হৈ গৈছে আৰু। হয় সৰুকালৰ জীৱনটো বহুতেই বেলেগ আৰু ডাঙৰ হোৱাৰ পিছতো বহুতেই বেলেগ।
সৰু কালৰ জীৱনটো মানে একদম ভাল আছিল মানে একদম তেতিয়া মানে ফুৰিব পাৰিছিলো যি মন যায় কৰিব- পাৰিছিলো এতিয়াতো ডাঙৰ হৈ লাহে লাহে নোৱাৰা হৈ যাবা। যেতিয়া তোমাৰ পঢ়া শেষ হ'ব কামত কোৱা-
কিন্তু, আমাৰ কি জানানে আমাৰ জীৱনটোক মানে হেৰি- আমি মানে কেতিয়াও সুখী নহওঁ হয় নে আমি সৰু থাকো- ভাবিছিলোয়ে ডাঙৰ হলে ভাল ডাঙৰ হলে ফুৰিব পাৰিম অকলে ক'ৰবাত যাব- পাৰিম হয়নে, কিন্তু এতিয়া ডাঙৰ পৰাই এনেকুৱা লাগে আমি সৰু সৌতেই ভাল আছিলে কিমান হেপি- সুখী আছিলো আমি নহয়নে বাৰু।
সেইট- টোৱে মানে এটা টাইমত মানে আগতে যেতিয়া আমি স্কুলত যে আমাক যে হোমৱৰ্ক দিছিলে আমা হোমৱৰ্ক- পঢ়িব লাগিছিল ইমান আমি ভাল পোৱা নাছিলো সেইটো ইমান পঢ়ি অমোক চমোক। কৰি কিন্তু এতিয়া ভাবো এই সমক চমক এই এতিয়াও আমি যদি ঘুৰাই পাও যদি কিমান ভাল আছিল। চব। হয় ন নহয় ঠিক কথাটো একদম কিন্তু সেইটো ঘূৰিটো যাব নোৱাৰো আৰু।
সেইটোৱে সেইটোৱেই অনুভৱ হৈ থাকে আমাৰ যে এতিয়া- এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখি এনেকুৱা লাগে যে ইহঁতৰ জীৱনটো কিমান ভাল- কিন্তু, সেনেকুৱা জীৱন আমিও এটা পাৰ কৰি আহিছো হয়নে।
এইয়াই মানে এটা জীৱনত মানে এটা পা ভা- তাকেই, ভাগটো আমি পাৰ কৰি কৰি যাই থাকিম আৰু। আমি প্ৰথম স্কুল লাইফ খতম কৰিলো। এতিয়া কলেজ লাইফত, কলেজ লাইফ আহিল। এতিয়া কলেজ লাইফটো শেষ হব। হব তোমালোকৰ। লাহে লাহে তাৰ পিছত কলেজ লাইভ পিছত মানে তোমালোকৰ কামত আহিব তেনেকুৱাই হয়। জীৱনটো একেটা চক্ৰৰ দৰে চলিয়ে থাকে আৰু।
তেনেকুৱাই আৰু জীৱনটো ক'ব গ'লে একদম সয়- একদম জন্ম হোৱাৰ পৰা মৃত্যুলেকে আমি যিমান যি কৰোঁ-
কনদম ছে
যিমান যি কৰোঁ খাওঁ পিন্ধো ঘৰু ফুৰো পঢ়ো- জিমান ফুুৰটি কৰো ধেমালি কৰো সকলোৱে হয়নে।
উম সেয়াই বিশেষ তোমাৰ এতিয়া কি ক আছো বাকী তোমালোকৰ ফালে গাঁৱৰ ফালে বৰষুণ- ষুণ দিছে নে দিয়া নাই এইগেইদিন?
এইকেইদিন মানে যোৱাকালি অলপ দিছিলে। কিন্তু, আজি দিয়া নাই। বতৰটো অলপ তেনেকুৱা হৈ আছিলে। কিন্তু, দিয়া নাই দেই বৰষুণ।
উম আমাৰ ইয়াত আমাৰ এতিয়া ছিকিমিকি মাৰি আছিল জোৰ জোৰকৈ।
হয় এইফালেও আহিছিলে দুপৰীয়া টাইমত কিন্তু নিদিলে।
অ' আমাৰ ইয়াতে কিন্তু বহুত জোৰকে দিছে আজি। মানে একদম বিজুলী মাৰিছিল বহুত জোৰ জোৰকৈ। মই ভাবিলো আজি আমাৰ ইয়াতে বহুত বৰষুণ হল, নাই নিদিলে লাষ্টত। ভালেই হ'ল সদায় সদায় ইমান বৰষুণ দিয়াও ভাল নহয়।
হয় হয় বৰষুণ দিলেও বহুত ভয় হয় সেয়াই আৰু
মানে গুৱাহাটীতটো গমেই পাইছা একদম বানপানী হৈ গৈছিল। উম ঠিক আছে দিয়া।
হয় হয়, ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিলে বহুত কথা জানিলো তোমাৰ পৰা। আকৌ কেতিয়াবা এনেকে কথা পাতিম আমি ঠিক আছে ৰাখিছো ধন্যবাদ
তাকে দিয়া ভালকে লোৱা।